শুনিছানে?
অঁ শুনিছোঁ কি কৰিছা?
এ বহি আছো বৰষুণ দি আছে, তুমি?
অ মই এই এনেই আছিলো এই খানা আছে বুলি কৈছিলো যে খানা আছে। তাপা সেয়া লাগি মেলি আজৰি হৈ এতিয়া বহি আছিলো।
অ কিহে হ'ল খানা মাংস?
মাংস মাংস আছে দালি
উম'।
সেইবিলাকে।
তেতিয়া সেই বতৰতো সে দিনত তোমাৰ ভালে আছিলে এতিয়া দেখা নাই জানো আকৌ বৰ
উম তাকেহে পাই।
উম। তাকে সেইটো আও ৰিটো পৰিৱৰ্তনৰ কাৰণে হয়য়ে আৰু বাৰু এইটো সময়ত।
তাকে হে অ সঁচাকে ঋতুৱে কিবা মানে আকৌ আজিকালি ধৰা ঋতু বোৰ সলনি হৈ থাকিলে বত ৰ এনেকুৱা নকৰে জানো।
অ।
উম।
এতিয়াতো তোমাৰ অ অ হ'ল হল। তোমাৰ?
অ' মোৰ হ'ল হ'ল অ'।
উম তাকে বোলো এতিয়া বৰ্ষা ঋতুৱে পৰে ন। এতিয়া বৰ্ষা ঋতুটো এতিয়া বৰষুণ হ'বই আৰু। সেইটো প্ৰকৃতিৰ নিয়মেই সেইটো।
সেইটোৱেয়েতো প্ৰকৃতিয়ে যি কৰিব তাকেই হ'ব আৰু।
উম' নদ নদী পানীয়েে ভৰি পৰিবই এনো বানপানী হ'ব।
অহ।
উম কিন্তু এটা কাৰণে ভাল হয় আৰু বৰষুণ দিয়াৰ কাৰণে খেতি পথাৰৰ বাবে মানে যোনটো বৰষুণৰ পানী লাগে সেইটো মানে ৰৈ যায় ন সেইটো কাৰণে সুবিধা হয় খেতিয়কৰ।
অহ অহ। আহ।
বসন্ত ঋতুতো তোমাৰ ফাগুন চ'ততে পৰে।
হম।
ফাগুন, চ'টতো বহাগ বিহুৰ ওচতে পৰে আৰু।
অ ওচৰা-ওচৰি পৰে অ।
উম' তেতিয়া তোমাৰ কি হয় কুঁহি নতুন কুঁহি পাত উলাই আৰু।
অহ।
ফুলচুল ফুলে ফলমূল ফুলে।
অহ। অকো গ্ৰীষ্ম সেয়া গ্ৰীষ্মকালত আকৌ সেয়া গৰমৰ প্ৰকোপত সেয়া বি- ডালচ-তেলচ চৱ বন্ধ দিয়ে।
উম' তেনেকে ছটা ৰীতুৰো মানে নিজৰ নিজৰ মহত্ব আছে আৰু।
আছে আ সেইটোৱেই নিজে মানে, কৰি থাকে আঔ।
উম্। আকৌ তোমাৰ বসন্ত ঋতু তোমাৰ কেলে কপৌ ফুল ফুলে কৃষ্ণচূড়া, শিমলু। গোটেই প্ৰকৃতিখন ৰঙীন হৈ থাকে বাৰু।
অঁ
আকৌ যেতিয়া বিহু মানে বহাগ বিহুৰ আগমন হয় ন' সেইটো সময়তে তেতিয়া কুলি মাতে তোমাৰ চাৰিওফালে কুলি মাত আহি থাকে আৰু, কুলি মাত আহি থাকে। হুঁচৰি গায় মানে হুঁচৰি কৰি, হেৰি কৰি থাকে আখৰা এইবো
উম' বিহু কৰ্মশালাবোৰ হয়।
এ বৰষুণ হেল্লৌ
অঁ
মাত টা শুনিছো।
হেৰি, এইবিলাক চব পৰিৱৰ্তন হৈ থাকে।
অ অ তাৰপিছত তোমাৰ গ্ৰীষ্ম ঋতু পৰে বসন্ত ঋতুৰ পিছত।
অঁ
সেটোৱে, গ্ৰীষ্ম ঋতুটো আকৌ ব'হাগ আৰু জেঠ মাহত পৰে।
উম্ সে দুটাত পৰে।
উম-উম তাপা অসমত কিমান গৰম হয়?
অ' শেষ এই ঋতু অনুযায়ী চববোৰ হয় আও।
উম্ সেইটো সময়ত তোমাৰ কেলে আম, কঠাল, লিচু বৰ বিভিন্ন ধৰণৰ ফলবোৰক পক আহ পকিবলে আৰম্ভ কয়ে।
অ', এতিয়া এতিয়া কঁঠাল, আম খোৱা সময়ত আম, ছ' ছিজন কঁঠাল এতিয়া মানুহে খাইছেও।
উম্
এ গ্ৰীষ্ম ঋতুতে তা কৃষকে কৃষি কাৰ্যৰ প্ৰতি তোমাৰ আৰম্ভ কৰে আৰু মানে খেতি-বাতি কৰিবলৈ আৰম্ভ কৰে আৰু। আৰম্ভ
অ' উ কিছুমান শাক-পাচলিও শস্য কৰে মানে ধৰা
অ', অ'। গৰম দিনত ধৰা শাক-পাচলি
উম্।
আকৌ তাৰপিছতে তোমাৰ বৰ্ষা ঋতু পৰে।
অ'
বৰ্ষা ঋতুতো আহাৰ আৰু শাওণ মাহত পৰে নেকি ন?
অ', শাওণ মাহত পৰে।
উম আহা এতিয়া এতিয়া মানে বৰ্ষা ঋতুতো এতিয়া পৰিব। এতিয়া সেইটোৱে আৰু বৰষুণ হৈ আছে। বানপাটী- বানপানী।
বানপানী খেতি পথাটো সেয়া তোমাৰ কি হয়- কিছুমানৰ দুৱ গুচি যায় ৰোৱা বিলাকো।
উম্। সেইটোৱে, কিবাটা এটা ক্ষেত্ৰত তোমাৰ সুবিধা হয় এটা ক্ষেত্ৰত তুমাৰ ক্ষতিও হয়।
অ ক্ষতি অঁ সেইটোয়েইটো, কিছুমানতচোন ইমান ধুনীয়াকে ৰতচত মাৰি পেলাই সেইবিলাক
উম উম, আকৌ বানপানীয়ে তোমাৰ বেমাৰ আজাৰো কঢ়িয়াই আনে ন। সেইটোৱেই এটা ফালৰ পৰা সুবিধা হলে এটা ফালৰ পৰা তোমাৰ ক্ষতিও হয়
মানে কোনোবা এটাফালৰ পৰা ভাল, কোনোবা এফালৰ পৰা বেয়া। সেইটো দুইটা হয় আৰু মানে।
উম, উম। এইটো প্ৰকৃতিৰ নিয়মে আৰু, উম। তেনেকে চলিয়ে আছে আৰু আগৰ পৰাই।
সেইটো এতিয়া ন এতিয়া বৰষুণ দি আছে মানুহ বিলাকে মতি চাতি ৰুই আছিলে ঘপককে যদি আৰু দি দিয়ে ইমান পানী দ' হৈ যাব।
আমাৰ ইয়াততো আজি বৰষুণ দিছে ন, এতিয়া মানে শুনিছো ইফালে মানে নদী এখন আছে তাত বোলে পানী বাঢ়িছে হেনো। পানী বাঢ়িছে মানে কি আৰু দুদিনমানৰ চা আৰু তেনেকে বৰষুণ দি থাকে বানপানীতো হবই আৰু।
উম সেনেকে হৈ যাব।
ইয়াৰ পিছত আকৌ শৰত ঋতু আহিব, উম।
অ', মানে কি হব তোমাৰ ধৰা হেৰি এইটো কি বুলি কয়, এ' এইটো উম। কি নদীবিলাক ওচৰত থাকিলে আৰু পানীবোৰ বেছি আহে নহয় ভয়ো লাগে ৰাতি বিয়লি।
উম, আৰু তাতে তোমাৰ মিচিং মানুহ বিলাক জন যেনে সেইবিলাক থাকে ন, সিহঁতে মানে বেছিকৈ নদীৰ কাষতে থাকে।
অ', সেইবিলাক মিচিং, দেউৰীবিলাকটো সেইবিলাক আৰু মিচিং বিলাক বেছি থাকে।
উম আৰু সিহঁতে মানে সেইটো কাৰণে বানপানী সময়ত মানে বেছিকে মানে তেনেকুৱা জনগোষ্ঠীয়েে হেৰি হোৱা দেখে দেখা যায় ক্ষতি হোৱা দেখা - দেখা যায় মানে।
অঁ।
সিহঁতৰ গৰু- ছাগলীও উটি যায় তোমাৰ বেমাৰ আজাৰ হয়।
অঁ।
আকৌ কিছুমান সৰু ল'ৰা - ছোৱালী এটাত তাৰ মানে উটি যোৱা এনেকে শুনা পোৱা যায় ন।
শুনা পোৱা যায়। অ, এতিয়াতো বাহিৰ অৰুণাচলত নে ক'ত যে জেগা একণত এই দুদিন মানৰ আগত গোটেই ঘৰ - চৰ বান্ধিছিলা নে নাই সহায় লগ
অ' অ' তোমাৰ তাত ডাৱৰ বিস্ফোৰণো হৈছিলে নহয়।
অ', ডাৱৰ বিস্ফোৰণো হৈছিলে তাত।
উম, সেয়াই আৰু।
তাকে সে নকবা আৰু পায়, আজিকালি ভয়ে লাগেও ৰাতি। কা কি কেতিয়া হৈ যাব।
সঁচাহ।
এতিয়া ভূমিকম্প, ভূমিস্খলনৰ ফলতে কি হ'ব কোনে জানিব?
সেইটোৱেই, কোন সময়ত কি হয় কোনোও গম নাপায়।
সেইটোৱেটো।
ৰাতি শুই থাকোতে মানে কি হৈ যাব পাৰে ঠিক নাই একো।
উম, সেইটোৱো কৈছোঁ মানে ধৰা কোন কেতিয়া, এতিয়াতো তুমি কেতিয়া কাৰ, কেতিয়া মৃত্যু আছে সেইটোও নাজানা নহয়।
নাই নাই নাজানো।
কিন্তু, শৰ্দীটোতো ভাল লাগে কাৰণ সেইটো সময়তে তোমাৰ দুূৰ্গা পূজাও হয়।
অ', অক্টোবৰ মাহটো।
অ',।
ঠাণ্ডাও নহয় ইমান গৰমো নহয়
এইটো তোমাৰ অসমীয়া ভাদ মাহ কি মাহ আহিন মাহত পৰে
অ আহিন মাহত পৰে অ
উম, সেইটো সময়ত চাবাচোন তোমাৰ আকাশ খনো পুৰা একদম নীলা হৈ থাকে।
ফৰকাল অ
অ উম মেকচেক নাথাকে আকাশত আগত নদীৰ পাৰে পাৰে যেন বগা বগাকে কহুৱা গজি থাকে, এইটো ভাল লাগে দৃশ্যটো দেখি।
ভাল লাগে আমাৰ ইয়াত একদম আমি যাওঁ নহয় চাবলৈ ইমান ভাল লাগে
উম, দুৰ্গা পূজাটো হয়েই এইটো সময়তে।
উম একেটা টাইমতে হৈ যায়
উম, তুমি কোনটো ঋতুত জন্ম।
মই শাওণত জন্ম এনেই।
আৰু নহ'লে হেৰিটো দেখোন নধৰে, সেইটো কি কয় বৰ্ষা ঋতুত।
বৰষাত অ বৰষাত পৰিব
উম। এইটো মাহতে
উম।
উম
তাকেহে অ অ